হেল্ল'
শুনিছা
অ শুনিছো কি কৰি আছা?
মই এনেই আছো বাৰু বহি আছো তুমি
অ ময়ো এনে আছিলো আৰু ভাত খালা।
অ মই এতিয়া জাষ্ট মানে ভাত খাই আহিছো তুমি। আচ্ছা আচ্ছা খবৰ ভাল।
অ ভাল তোমাৰ ভালনে?
অ ভাল বাৰু বাকী তুমি এতিয়া পঢ়া লিখা কৰি আছানে?
অ অ মই এতিয়া নিজৰ বি এ টো কমপ্লিট কৰি আছো পঢ়া শুনাটো লাগে ন এতিয়া সেইকাৰণে কমপ্লিট কৰি লওঁ মোৰ ডিগ্ৰী এটা মানে জব জব কৰিব কাৰণে মানে ডিগ্ৰী এটাতটো লাগিবই ডিগ্ৰী নহলে মানে জব কৰা টান হ'ব ন। সেইকাৰণে ডিগ্ৰীটো কৰি লওঁ
আৰু তোমাৰ কি কয় মানে আজিকালি জানা ক্লাছ টেলভ আৰু তেনৰ চাৰ্টিফিকেটৰ মানে ইমান এটা কাম নাই আৰু মানে যোনবিলাক ডিগ্ৰী কৰে নহলে মাষ্টাৰ ডিগ্ৰী কৰে নহ'লে পি এইচ ডি কৰে ন। সিহতৰ কাৰণে ভাল মানে বহুত খিনি জব অপৰচুনোটি আহি যায়।
অ কিন্তু এতিয়া। তোমাৰ মাষ্টাৰ্চ আৰু ভাল সেইটো অ ডিগ্ৰীৰ কাৰণে তুমি ভাল কলেজত পঢ়িব লাগিব ভাল কলেজৰ কাৰণে তোমাক টেন আৰু টুৱেল্ভৰ সেইটো লাগেই কিন্তু
সেইটোয়ে সেইটোয়ে মানে সেইখিনি ইম্পৰ্টেন্ট বস্তু ন সেই।
অ চব লাগিবই মানে টেন টুৱেলভ মানে সেটো ক'ব নোৱাৰি কিয় আজিকালি কাম নাই তুমি যদি সেইকেইটা টেন টুৱেলভ যদি ভালকে নিদিয়া ত তুমি মানে ভাল কলেজত এডমিশন নাপাবা। তেতিয়া তোমাৰ এডুকেশ্যনটো অলপ হব কিন্তু মানে আজিকালিতো পঢ়া শুনাতো চব একেই হৈ গৈছে এতিয়া তোমাৰ নিজৰ লগতে কথা তুমি নিজে ভালকে পঢ়া যদি আৰু ভাল কলেজত তুমি যদি ভাল কলেজত থাকিও যদি ভালকে নিজে নপঢ়া তো তোমাৰ কি লাভ হব ন।
অ সেইটোয়ে। সেইটোৱে বাকী। এতিয়া তুমি বাৰু বি এ অনাৰ্ছ কিহত কৰি আছা?
ইংলিছ মই ইংলিছ মেজৰট কৰি আছো।
আচ্ছা মানে ইংলিছ টো পঢ়িলে মানে কি কি লাইন থাকে বাৰু
এনেকে তুমি যেনেকে প্ৰফেচৰ বনিব পাৰা টিচাৰ বনিব প পৰা মানে বেচিকেটো প্ৰফেচাৰৰ কাৰণে থাকে ত মই ভাবিছো মানে প্ৰফেচাৰৰ কাৰণে ত সেইকাৰণে মানে হে মই ইংলিছটো লৈছোঁ এতিয়া ভালকে ইংলিছ প্ৰফেছাৰৰ কাৰণে মই মাষ্টাৰ্ছ কৰি লম কম আৰু তুমি কি
কাম কৰাৰে মন নাই ন, আচ্ছা মই এনেই আৰু আছো আৰু মানে তোমাৰ মই ইংলিছ ইংলিছ পঢ়া নাই বাৰু মই মানে জগ্ৰাফী
অ জগ্ৰাফি মেজৰ অ তুমি কি কৰিবা জগ্ৰাফি মেজৰ লৈ
মই তোমাৰ জ'গ্ৰাফি মেজৰ লৈ মানে এনেই ভাবি আছো মানে বহুতখিনি লাইন আছে ন বহুত কিনো বস্তু কৰিব পাৰি এই তোমাৰ যেনে ভাবি লোৱা কিবা আৰ্কিটেকচাৰ কৰিব পৰা নহলে মানে বাগানত যে মানে মেনেজাৰ বিলাক হয় চাহপাত অ মানে সেইখিনি মানে কৰিব পাৰি আৰু মানে কিবা এটা জগ্ৰাফাৰ বনিব পাৰি মেথ ষ্টাডি কৰিব পাৰি। ঠিক আছে আৰু কিবা কিবা আৰ্কিঅলজিষ্ট বিলাক যে হয় আৰ লজিক্স উম মানে বস্তুবিলাক কিন্তু জগ্ৰাফাৰো লাগে ন মানে মা এইটো পঢ়িবদে এইটো কিমান পুৰণা বস্তু
অ অ অ অঁ অঁ, মানে আজিকালি লাগেই ন এডুকেশচনটো লাগেই বাৰু মানে আৰু এজুকেচন থাকিলে ভাল মানে তুমি এতিয়া তুমি যদি ভাল এজুকেটেত হয় তুমি গম গম পাবা ন কত কি কৰিব লাগে কেনেকে কাৰ লগত বিহেভ কৰিব লাগে ইহ আ ত' তোমাৰ মানে এইটো ভাল মানে এডুকেচন থাকিলে এতিয়া তোমাৰ নিজৰে তুমি নলেজ পাবা তুমি গম পাবা বস্তু বোৰ তেতিয়া তোমাৰ নিজে কনফিডেন্স এটা আহিব কিয় তুমি সেইটো বস্তুতো যা না তুমি ভাল কৰিব পাৰিবা এতিয়া তুমি যদি এডুকেটেট নাই পঢ়া হোৱা নাই ভালকে ত তুমি বহুত বস্তু গম নাপাবা তাৰপিছত তুমি কনফিডেনন্টও নহবা তেওঁৰ কাৰণে মানে তুমি নাজানে বস্তুটঝ যিহেতু বস্তুটো জানিলে এতিয়া কনফিডেন্স এটা আহে
সেইটোৱেটো ন আৰু তোমাৰ এডুকেশনটো একদম মানুহ এটা পাৰ্চনক মানে তাক ডিচিপ্লিন শিকাই তাক বিহেভিয়াৰ কেনেকে মান মানুহৰ ওচৰত কেনেকে বিহেভ কৰিব লাগে এইবিলাক মানে গুচসা খং উঠিব নালাগে। ঠিক আছে কিবা এটা কথা বুজিব লাগে আগত
ডেভেলপ কৰিব হেল্প কৰে এডুকেচনে মানে তোমাৰ বিহেভিয়াৰবোৰ
সেইটোৱে আৰু মানে এহ্ মানুহৰ লগত কেনেকে ইন্টাৰেক্ কৰিব লাগে সিহঁতৰ লগত কেনেকে ভালকে কথা পাতিব লাগে
চুচ অ অ অ, অ অ সেইটো এতিয়া এডুকেশনটো থাক কিলে মানে ভাল যেতিয়া নিজে গম পাব ক'ত কেনেকে কি কৰিব লাগে চচাইটিত কেনে কেনেকে থাকিব লাগে ইহ্ এতিয়া যিয়ে নহওক আজিকালি বহুত কেছেছ বোৰ ভয় আছে। এতিয়া বহুত বোৰ ক্ৰিমিনেল বোৰ এতিয়া মষ্টলি বহুত ক্ৰিমিনেল এতিয়া কি হয় সিহঁতে ভালকে পঢ়োৱা পঢ়া শুনা নাই এতিয়া সিহঁতে বুজি নাপায় ক'ত কি কেনেকে কৰি ভাল হব এতিয়া সিহঁতে যদি ভালকে এডুকেট থাকে এডুকেটেট থাকে ইহ যে সিহঁতে বুজি পাব ন সেইট সেইটো কৰিলে ক্ৰাইম হব তাৰপিছত সেইটো ক্ৰাইম কৰিলে তোমাক কিমান পানিচমেন্ট পাবা কিমান খি কি হ'ব? সিহঁতে মানে গম পালে এতিয়া ভাল আৰু ন! সেইকাৰণে এডুকেশনটো মানে ইম ইম্পৰটেন্ট আৰু চবেই এতিয়া সৰু পোৱালিবোৰ আজিকালি আমাৰ সিহঁতে ভালকে নপঢ়ে তেতিয়া আমাৰ ক্ৰাণ্ট্ৰিৰ ফিউচাৰটোয়ে বেয়া হ'ব এতিয়া। ত' সেইকাৰণে মানে যিমান ভালকে পঢ়িব সিহতে আমাৰ দেশতোৱে ভালকে আগুৱাই যাব ত সেইটোতো মানে আজিকালি সৰু পোৱালিবোৰকতো বেছি পঢ়োৱাতো লাগেই সিহঁতক মানে ভাল ভালকে পঢ়া। দি তহতে ভালকে আমাৰ দেশটো আগুৱাই লৈ যাব আৰু
আৰু মানে এজুকেশ্যচন টো চবৰ কাৰণে হ'ব লাগে এনেকুৱা নহয় কি মানে সৰু পোৱালি কাৰণে আৰু কোনোবা। কোনোবা যে ডাঙৰ মানুহও হৈ গৈছে।। ই মানে সৰুতে মানে পঢ়িব অপৰচুনিটো দিব লাগে ক'চিতে সৰুতে নাপালে কিবা এটা সিহতৰ। ইছ্যু কাৰণে এনেকুৱা পাৰ্চনেল হব পাৰে ন। কিবা নহ'লে ফাইনেন্সিয়েল ইছ্যু হ'ব পাৰে।
অ মানে ডাঙৰ হলেতো মানে সিহঁতৰ আৰু নিজৰ, কথা নহয় সিহঁতে পঢ়ে নপঢ়ে সিহঁতৰ এতিয়া নিজৰ ভালকে পঢ়াতো থাকে কিন্তু সৰু পৰা। যদি আমি যদি সিহঁতক কওঁ কি তুমি পঢ়িব লাগিব তুমি ভালকে পঢ়া সিহঁতক কলে মানে সিহঁতে ডাঙৰ হৈও মানে সিহঁতৰ এটা। থাকিব কি অ আমি পঢ়িছো ভালকে আমাৰ নতুন জেনেৰেচনটোকো পঢ়াব লাগে। এতিয়া ডাঙৰ মানুহ বোৰ এতিয়া পঢ়িব সিহঁতে সিহঁতে পঢ়িব লাগে বাৰু। কিন্তু মানে সিহঁতৰ এতিয়া নিজৰ থাকে ন এতিয়া সিহঁতে পঢ়ে নপঢ়ে সিহতক মানে ফ'ৰ্চ কৰিব নোৱাৰি। কৰিব নোৱাৰি কিন্তু সৰু পোৱালীবোৰক ভালকে পঢ়ালে তেতিয়া সিহঁতে আমাৰ ফিউচাৰ টো আমাৰ জেনেৰেশ্যন টো আগুৱাই লৈ যাব। তেতিয়া সিহঁতৰ এটা এজুকেইটেড থাকিলে সিহঁতে যদি এজুকেইটেড থাকে। তেতিয়া সিহঁতৰ নেক্স জেনেৰেশ্যন টোও এডুকেটেড থাকিব পাৰিব বুজিছা।
অ সেইটোয়টো ন সেইকাৰণে মানে এজুকেশচন থাকিব লাগে আৰু মানে এনেকুৱাও হ'ব লাগে। ন কি মানে এডুকেশনটো মানে সৰু। প চবকে দিব লাগে আৰু কোনোবা কোনোবা তেনেকুৱা মানুহ হয় ন যোন বিলাকে মানে এডুকেশ্যন ইমান এটা। পঢ়াব নিবিচাৰে পোৱালীক সি তাত পইচা নাই আৰু সিহত কাৰণেটো আৰু এটা ভাল অফুৰ্চেনেটি। দি গভমেন্টে কি সিহতৰ কাৰণে মানে ফ্ৰী গভমেন্ট স্কুল আছে।
অ অ আমাৰ গভমেন্ট স্কুল অংগনবানাদী স্কুল বোৰ আছে। এ তাততো ফিচ নলয় তাত। টো মানে এতিয়া তোমাৰ খোৱা বস্তু বোৰো দিয়ে এতিয়া কিতাপ বোৰ দিয়ে তোমাৰ ড্ৰেছ দিয়ে। তাৰ পিছত সেইবোৰ দিয়ে তো সিহঁতক মানে পঢ়িব লাগে ন।
সেইটোয়ে আকৌ সিহতক মানে স্কুলতে খিচিৰি বনাই খোৱাই ন। খোৱা বস্তু সিহতক আৰু বহুত খিনি অপৰচুনিটি দিছে তোমাৰ আজিকালি। আৰু তোমাৰ পঢ়াটো মানে বহুত ইম্পৰ্টেণ্ট হৈ গৈছে ন আজি দিনত নহলে পঢ়া নহলে মানুহ ন। পহিলে মানে। মানুহ বেয়া লাইনত যায় বুজিছা ডাঙৰ হৈ মানে যেনেকে চোৰ ডকাইট তেনেকুৱা বনে আৰু
অ মানে সিহঁতে ভালকে পঢ়িলে এতিয়া তোমাৰ সিহঁতৰ এতিয়া দিমাগটো খালী নাথাকিব এতিয়া সিহঁত। সিহঁত পঢিলে সিহঁতৰ থাকিব কি আমি ভালকে পঢ়িছো আমি ভালকে জব এটা কৰিব লাগে। কিন্তু সিহঁতে যদি নপঢ়াই সিহঁতে কেনেকে জব পাব। সিহতৰ কাৰণে জবৰ কাৰণে পঢ়িব লাগিব সিহঁতৰ ডিগ্ৰী লাগিব সিহঁতৰ ভাল। কে সিহঁতৰ স্কিলচ লাগিব।
এতিয়া আমি যেনেকে পঢ়া লিখা ল'ৰা বিলাকে আমি আমাৰ ডাঙৰ হৈ মানে। কি এটা মটিভ থাকে কি আমি এটা চাকৰি কৰিম চাকৰি কৰি আমাৰ সংসাৰটো বনাম। কিন্তু সিহতৰ এনেকুৱা মাইণ্ড থাকে ন মাৰ তাত একো পঢ়া লিখা নাই। আমি কি কৰিম এনেই কিবা এটা।
চাকৰি নাপাম এনেকে থাকে অ। সেইটো এতিয়া ভালকে পঢ়া লিখাতো থাকিব লাগে আৰু ভালকে পঢ়িলে ভাল আৰু। সিহঁতৰ কাৰণেও ভাল সিহতে ভালকে পঢ়িব তাৰ পিছত সিহতৰ নেক্সট জেনেৰেচনটো ভাল। এডুকেশনটো ইম্পৰ্টেণ্ট।
সেইটোয়ে আৰু মানে এটা এডুকেশচনটো এনেকুৱা। খোৱা বস্তু ন মানে ভাবি লোৱা মানুহৰ তাত পইচা গুচি যাব পাৰে কিন্তু। মানুহতো এডুকেটেড হলে ন বিদ্যাটো কেতিয়াও মন পৰা নাযায়।
অ অ মানে সেইটো থাকি যাব সেইটো ভাল আৰু ন। এতিয়া সেইটো সিহঁতৰ সেইটো মানুহৰ কাৰণে যেতিয়ালৈ সেই মানুহটো নমৰে জ্ঞানটো থাকিবই সিহঁত। তাৰ লগত
কি মানে এডুকেচনৰ কাৰণে ন এনেকুৱা ডাঙৰ মানুহক পঢ়াবৰ কাৰণে মই ক্লাচছ এটা কলো মানে মইতো জানো ন পঢ়াবিলাক চ' মানে ভাবি আছো মানে যোন বিলাক মানে বয়সীয়াল মানুহ পঢ়িব বিচাৰে সিহঁতৰ কাৰণে মই ক্লাছেচ এটা সন্ধিয়া অনলাইন ক্লাছেছ এটাই খুলিম সিতক মানে পঢ়াম সেতি কি পঢ়িব বিচাৰিব ইংলিছ মেথছ পহে চাইন্ঞ্চ পহে জোগ্ৰাফি সব পহাব পাৰি।
অ মানে আৰু মানে এতিয়া তুমি এতিয়া পইচা দি এতিয়া। তুমি বহুত বোৰ বস্তু কিনিব পাৰিবা কিন্তু জ্ঞানতোতো কিনিব নোৱাৰা ন মানে সেইকাৰণে এডুকেশ্যনতো ভাল। হল আৰু অ আজিকালি যেনেকে তুমি কৈছা অনলাইন ক্লাছ কৰাব বুলি এতিয়া অনলাইন অনলাইন ক্লাছটো আহি গৈছে ন এতিয়া পোৱালী বোৰৰ কাৰণে যেতিয়া আমাৰ এতিয়া কভিড টাইমত যেতিয়া আমাৰ পেনডিং। মেমে কৈছিল সেইটো টাইমত টো মানে আমাৰ অনলাইন মানে এডুকেশ্যনতো মানে প্রব্লেমো বুলি এতিয়া অনলাইন ক্লাছেছ বোৰ দিলে এতিয়া অনলাইন ক্লাছৰ কাৰণে মানে ইমান ভাল হলে মানে পোৱালীবোৰক। পঢ়া শুনা ক্ষতি নহল তহতে ঘৰত থাকি পঢ়িব পালে ত' সেইটোতো বহুত ভাল হৈ গ'ল
অ সেইটোয়েতো নহ অনলাইন এডুকেশ্যনতটো। পঢ়িব লাগে আৰু মানে অনলাইন এডুকেশ্যনটো ভাল কিন্তু তাৰ কিবা এটা ডিচিপইটি আছে পোৱালি বিলাক। যোন বিলাক বদমাছ হয় অলপমান ন এতিয়া মানে নপঢ়ি পেলাই যেনেকে মোবাইল গেমছ খেলে মানে মোৰ লগৰ এজনো আছে।
সেইটো মানে সেই টো কথাতটো বুজাব লাগিব ন সিহঁতক এতিয়া সিহঁতে সৰু পোৱালি হয়। সৰুৰ পৰাই যদি সিহঁতে মোবাইল টো পায় তেতিয়া প্ৰব্লেম হয় কিন্তু সিহঁতক যদি আমি ভাল কে বুজাও পঢ়া শুনা ভালকে কনচেনট কিয়েট কৰিবৰ কাৰণে সিহঁতে বুজি পাব ন সিহতকেইটা ভালকে বুজালে সিহঁতে বুজি পাবয়েই ত মানে এইটো ভালো আছে। বেয়াও আছে মানে যোন কিবা বস্তুৰ যিকোনো বস্তু ভাল চাইড থাকিলে বেয়া চাইডতো থাকিব। বই সেইটো এতিয়া নিজৰ লগত কথা তুমি নিজে ভালকে যদি পঢ়িব মন আছে ভালকে যদি এডুকেড হ'ব মন আছে তেতিয়া পঢ়িব পাৰি আৰু
ত ন মানে মোৰতো এডুকেশ্যন টো হৈ গ'ল বাৰু এতিয়া মই মানুহক যোনবিলাকে এডুকেশ্যন পোৱা নাই সিহতক মানে এডুকেশ্যনটো দিম আৰু
অ এডুকেশ্যন টো তোমাৰ মানে কেতিয়াও না শেষ নহয় আৰু তুমি যি এতিয়া মানে এডুকেশ্যন টো মানে এনেকা বস্তু যোনটো কেতিয়াও তুমি মানে চব পঢ়ি লব নোৱাৰা তুমি- কেতিয়াও এনেকে কব নোৱাৰা কি তুমি ফুললি এডুকেড এডুকেডৰ কাৰণে জ্ঞান বহুত আছে। এইটো দুুনীয়াত মানে তুমি বহুত বোৰ বস্তু আছে যোনটো তুমি- এতিয়াও নাজানা চাগে ন ত' সেইবোৰতো মানে এডুকেশ্যচনটো মানে বহুতে- ডাঙৰ আৰু ডাঙৰ সেইটো ভালকে কৰিলে ভাল আৰু
এইটোৱে আৰু মানুহে জ্ঞান পাব লাগে সেইটোয়ে দিয়া মই আৰু জ্ঞান পাব কাৰণে আৰু কিতাপ খিনি অকমান পঢ়ো দেই হব। হ'ব দে বাই বাই।
অ অ দিয়া হ'ব দিয়া বাই বাই।